হেল্ল'
অ কি কৰিছা
হেল্ল
হেল্ল' তুমি মোৰ ভইচ
হেল্ল' কি কৰি আছা
হেল্ল' এ বাহিৰতে বহি আছো ৰ'বা তুমি
মই পাইছো তুমি পাইছা নে নাই ৰবা
অ মই তোমাৰ খিনি শুনা পাই আছো
উম
তুমি কি কৰি আছা পিছে
মই এনে আছো এতিয়া অলপমান খোজ কাঢ়ি আছো ৰ'বা
অ ভাত পানী খালা
ভাত খোৱা হোৱা নাই ভাত অলপমান ডেৰি আছে কিছু আৰু আজি ইমান গৰমো নাই না
ৰ'দ নাথাকিলেও গৰম আছে দিয়া বহুত খিনি
আছে আছে
মোৰ বাৰু আজি ইমান গৰম লগা নাই ৰ'বাচোন মই মানে জ্বৰ উঠি আছে অলপমান
অ
এইকেইদিন মানে থাকোতে কষ্ট হয় না
অ সেইটো মাৰিত থাকিলে অলপমান শিৰৰ প্ৰব্লেম হয়।
উম মাটিত থাকিলো মাটিত থাকি পেলাই অ তেতিয়া মানে গাৰ বিষ হ'ল মানে ককালৰ বিষ, পিঠিৰ বিষ এনেকুৱা এতিয়া সেই বিষতে মানে জ্বৰ উঠি গৈছে গাতটো একদম দুৰ্বল হৈ আছে
ভাতৰ লগত কি আছে, আজি
আজি সেই নৰ্মেল দালি দালিতে আলু দিছে চাগে মায়ে বাকী
অ
দিম ভাজি ছয়াবিন নহ'লে চানা।
অ ঠিকে আছে আৰু তোমাৰে ভাল
এনে তুমি বনোৱা নে ঘৰত
কেতিয়াবা মন গ'লে আৰু
হু উম তোমালোকৰ তো আনটিটো ঘৰতে থাকে ন
উম সেইকাৰণেতো মই ইমান বনোৱা নাযায়
উম হুম আমাৰ মা আকৌ ঘৰত বেছিকে নাথাকে যে সেইকাৰণে মানে বনাব লগা হৈছে
অ আমাৰো যদি সেনেকুৱা ভাল হয় তেতিয়া মইও বনাব লাগিলহেঁতেন
অ তেতিয়া লাগিলে হেতেন
উম
এতিয়া নালাগে মানে
লাগে মে মাজে মাজে বনাও এই সদায় মানে নহয় কেতিয়াবা বনাও।
হে হে আমাৰো হ'লেও আমাৰ সদায় নপৰে দিয়াচোন। মা নাথাকিলেহে বনোৱা যায় মানে। উম হুম কেতিয়াবা কেতিয়াবা পৰে।
মানে নবনালেও মানে কি আৰু হেৰি কৰি তাকে ডাঙৰ হৈছোঁ। অলপ চলপ হলেও আনো আৰু বহুত কাৰণে বনাব নোৱাৰো কিন্তু এনে আৰু ধৰি লোৱা দুই তিনিজননৰ কাৰণে বনাব পাৰিম। আৰু
হেহেত মই আৰু ধৰি লোৱা দহজনলৈকে পাৰিম আৰু বনাবৰ কাৰণে- দহ পোন্ধৰজন সিমানজন পাৰিম আৰু তাতকৈ ওপৰত নোৱাৰোঁ। আৰু
কাৰণে বনোৱা অভ্যাসটো নাইে এতিয়া যদি মই বনাও তেষ্টি নহব পাৰে ন। আপুনি দেখোন বনাই থাক বনাই বনাই একদম
উ আমাৰ ঘৰত মানে মানুহ থাকে ন কোনোবা নহয় কোনবাই। কেনে মানে বনাব লগা হৈছে যায় আৰু
অ সেইটো হয় এতিয়া মই মানে সেনেকে ইমান মানুহ কাৰণে বনাই পোৱা নাই। আৰু বনালে অকল সেই জোনকিতা আছে। কাৰণে ভ বনোৱা হয়। একে এেনেকে পাৰো মই চাৰিাৰ কাৰণে পাৰি। এটা হিচাপত নিমখ কিমান দিব লাগে সেইখিনি জানো।
কিন্তু কাৰণে কিমান লাগিব চাই কিনে চব্জি চাই কিনে বা কি নোৱাৰিম চাগে। তেনেকে বাৰু হয়। তটো বেছি হ'ব হয়তো কম হ'ব কম মানে। ভাতকে বেছি ভাতকে কম হয় বাৰু
উম কমকে বনাব পাই ভাল আৰু
উম
তেয়াতে হ'ব তুমি খোজকাঢ়া।
হ দিয়া দিয়া।